হেল্লউ। হেল্লৌ হেল্লৌ হেল্লউ। অ শুনি পাই অ এতিয়া শুনি পাইছো শুনি পাইছো এতিয়া।
গম পাইছো।
আছো এনেই। আপুনি কি কৰি আছে?
অ মই আজি এইপিনে গৈছিলো। ওলাইছিলো তাৰপিছত এতিয়া ঘূৰি আহিলো ঘৰত আছোঁ, অহ। গম পাইছা নে, অ এই ফাৰ্মা ফাৰ্মিঙৰ কাৰণে গৈছ- ফাৰ্মত মই চবজি চবজি খেতি কৰিছিলো যে।
অহ।
এইটো মানে চবজি ছিঙিবলৈ গৈছিলো গে।
উম কিমান ছিঙিলি। উম বিশ কেজিছ অ বিকিলে নেকি?
বিশ কেজি একবা কি?
অ মই ধুনীয়াকে কছিলোঁ। কেজি কিমানে দিয়ে? কেজি আমাৰ ইয়াত ত্ৰিশ টকা মান কে হ'ল। অ লাভ আছে নহলে।
অ লাভ আছে বহুত কি ফাৰ্মিং কৰাটো বহুত জৰুৰী মানে। আমাৰ ইয়াত এনেই আজৰি সময়ত এইবিলাক কৰি থাকিব পাৰে ত।
অ।
বেছি কাম কৰিব নালাগে নহয়। এটা সময় দুঘন্টা সদায় কৰিব লাগে আৰু হৈ যায় দুঘণ্টামান যদি লাগো ধুনীয়াকে। তেতিয়া মানে ধুনীয়া এটা মানে ফল মূল খাব
হয়।
অ কাম কৰি থাকিব লাগে স্বাস্থ্য ভাল হৈ থাকে।
এতিয়া মই কিবা লগাম বুলি ভাবিছো এইটো কি হয় লাইছ এতিয়া ট্ৰেক্টৰ বাব দিম। টেক্টৰ বাব দি পেলাই
অহ।
মানে কাৰ
লগৰ হওঁক ততি অ
লগাবলে হ'লে সে সাৰ ঝাৰ জৈৱিকভাৱে কৰিম আৰু ডি এ পি এল, এম অ' পি এইবিলাক ক'ৰ পৰা হা হাত সাৰিম আৰু অলপ এতিয়া নিজে জৈৱিক পদ্ধতিৰে খেতিবোৰ কৰিম বুলি ভাবিছোঁ মানে মই। গম পাইছ-
কৰিব পাৰিলেতো ভালেই।
ন কৰিব পাৰিলেটো ভাল মানে কৰিব লাগে আৰু এতিয়াৰ পৰা ন। তুমি তেনেকে কিবা ভাবিছা নেকি?
কয় তেনেকে এইবোৰ বৰ্তমানলৈকে।
ন তেনেকে ফাৰ্মিঙৰ বিষয়ে কিবা নকৰা নেকি ফাৰ্মিং?
অ অ ফাৰ্মিটো কৰিব মন আছ- যে মোৰ গাহৰি ফাৰ্মিং।
গাহৰি ফাৰ্মিং নহয় তেনেকুৱা মানে শাক পাচলি কিবা কিবি চব্জি। অ নাৰ-
অ হক পাচলি? নাৰ্চাৰী টো মই বহুত ভাল পাওঁ ফুলৰ।
অ এইটোয়ে ভাল পালে নহব মানে তাৰ হাতে কামে কৰিব জানিব লাগিব ট্ৰেইনিং কৰিব লাগিব শিকিব লাগিব আমি হয় নাই? তেনেকে আৰু কৰিলেহে অ। কৰিলেহে পাৰে।
তাকেইটো কৰিব লাগিব ৰ'ব উম। লাহেকে কৰিম আৰু পাছত চাই লওঁচোন। অহ।
কৰিব লাগিব তেনেকুৱা কাম বিলাক বিজি হৈ থাকিব। থাকিব লাগে আৰু আজৰি সময়ত মাম এটা কৰা। কাম কৰিও এই কামৰ ফলটো পোৱাকে কৰিব লাগে আৰু তেতিয়া ভাল হয়। আজি বহুতখিনি মানে মেডিচিন দিয়া বস্ত- টো ওলাইছে তোমাৰ কি হয় এই চব চবজি কিনিলে।
অহ।